অ, কি কৰিছা?
এইয়া সন্ধিয়া লাগিছে
অ-অ। অ' শুনিছো।
বিজু
হয় নেকি এ মই তোমাৰ শুনিছো কি আছো দিয়া এয়া, ময়ো এনেই অকণ, সন্ধিয়া যেতিয়া আৰু ধূপ চাকি দি এনেই বহি আছো। হেৰি কি ব্ৰইলাৰ ফ্ৰাম খুলিছা, নে খুলিবাহে? শুনিলো আৰু মই মানে বুলো খবৰ এটা লওঁ
মানে ভাবিছো, আহ লগৰ কেইজনা মানে খুলিছে
অ হয় নেকি।
হয় হয়। আৰু লগৰ কেইজনমানে, মানে তেনেকে কাম কৰি আছে। আৰু
অ-অ।
ভাবি থৈছো। বৰ্তমান মানে হয় হয়, ঘৰত অকণ আহল বহল জেগা অকনমান লাগে। যাতে, ব্ৰইলাৰ ফাৰ্ম অকণ ভালকে, এটা লাগিব ন? আ বা কোম্পেনীৰ থ্ৰুৱেদিটো খুলিম বুলি ভাবিছো।
ঠিকে-ঠিকে। মানে আমাৰো ভাবিছিলে মই বুলো, তুমি যদি খুলিম বুলি ভাবিছা, ময়ো তোমাকে সুধো কেনেকুৱা কি পদ্ধতিৰে বস্তুটো কৰিব পৰা যাব? ন।
নহয় মানে কি, মোৰ লগৰ কেইজনে মানে এ প্ৰথমতে নিজে, নিজাববীয়াকে খুলিছিলে। খোলাৰ পিছত, হয়। মানে কি হ'ল? ব্ৰইলাৰখিনি ক্ৰয় কৰি আনে। আনাৰ পিছত অ, যিমান খিনি সিখিনি মানে দানা থাকে বা মেডি থাকে সেইখিনি গোটেইখিনিক কিনিব লাগে নিজকে তাৰপিছত হঠাৎ মানে কিবা এটা হয় গৰমৰ কাৰণে হয় নহলে কোনোসময়ত বেমাৰ এটা আহে নহ বইলাৰ, তে হয় মৰি যায় তেতিয়া বহুত খিনি মানে লোকচান মানে বহুত খিনি ক্ষতি হয় ইমান কষ্ট কৰি পেলাই, কাৰণ একলাখ-দেৰলাখ টকা এটা এবাৰতে
অ তাকেতো ঘৰটো বনাওতেতো বহুত খিনি খৰচ হয়, হয়নে? আকৌ যে তাৰ যোনখিনি অ
যদি দুহেজাৰমানান কেপাচিটি হয় তেতিয়াহ'লে দুই লাখ মানে যায়
অ তাকে মই সেইটো জানিব লাগিছিল মানে কিমানৰ মানে ভৰালে মানে কি এতিয়া দুহাজাৰ মান যদি সেইটোৰ কেপাচিটি ভৰাওঁ তেতিয়া দুই লাখ মান টকা মানে লাগিব ঘৰটো বনাওতে আৰু সঁজুলিবোৰ যে লাগিব যিবোৰ
অ নিজৰ মানে কি মই কোনটো কথা কৈ আছো নিজ যে দুহেজাৰ কেপাচিটি যদি আনিবলৈ বিচাৰা তেতিয়াহলে আহ সিমান খিনি লাগিব কিন্তু আজিকালি যিহেতু এটা সুবিধা এটা দিছে যে আহ কিছুমান আজিকালি বহুত বিভিন্ন ধৰণৰ কোম্পেনী আছে কোম্পনী বোৰে হয় কোম্পেনী কোম্পেনী বোৰে তোমাৰ তুমি নিজৰ বব খালি ঘৰটো বনাই দিব লাগে বাকী ব্ৰইলাৰখিনি হয় ব্ৰইলাৰ পোৱালি খিনি দি দিব ম
অ চব মান কম্পানীৰ পৰাই
দানাখিনিও দি দিব হয় দানাখিনি দিব তুমি খালি চোৱা চিতা কৰি পেলাই অ অলম হয় হয় মানে চল্লিশ দিন মান লাগে আৰু
অ মই গম পাইছো চল্লিশ পঞ্চল্লিশ দিনৰ ভিতৰত উম
নহ আজিকালি পঞ্চল্লিশ দিন নাৰাখে আজিকালি চল্লিশ দিনৰ ভিতৰতে লৈ হৈ যায়গে হয় কাৰণ কিয় বেছি দিন ৰাখালে আকৌ যদি ব্ৰইলাৰ খিনি ঢুকাই থাকে হয় পাৰি কাৰণ আজিকালি এতিয়া আজিকালি বহুতে কৰিছে হয় হয় খালি মানে জেগা খিনি অকমান ঠাণ্ডা জেগা হব লাগে বেছি আহ বেছি মানে হয় মানুহৰ মানুহৰ পিছফালৰ জেগাবোৰ থাকে ন
থাকে থাকে তাকে আমাৰো অলপ মাটি বাৰী আছে যে সেইটো কাৰণে ভাবিছো মানে আমিও লগ ঘৰ ফাৰ্ম এখন খুলিম মানে কি আৰু আমি ঘৰৰ দুই তিনজন মানে লগ হয় তাকে তাতে বোলো ব্যস্ত থাকিম আৰু তেনেকেতো কাম বন কৰা
কথা এটা কওঁ এতিয়া নিজৰ ববীয়াকে খুলিলে নিজৰ েক খুলিলে আৰু নি এতিয়া ব্ৰইলাৰ খিনিও নিজৰ পইচা পইচা দিও আনিব লগা হয় তাৰ পিছত দানা খিনিও লাগে আজিকালি দানা বহুত দাম বহুত দাম বহুত দাম তাৰপিছত মেডিচিনো নিজে নিজে লাগিব এতিয়া যেতিয়া কোম্পেনীৰ কোম্পেনীৰ পৰা কোম্পেনীৰ পৰা যেতিয়া কোম্পেনীৰ পৰা অনা হ'লে তেখেতলোক ছুপাৰ ভাইজাৰ বোৰ আহে অ প্ৰায় সদায় আহা নিচিনাকে আহি চোৱা চিতা কৰে কাবাৰ যদি মানে মুৰ্গী খিনিৰ যদি কিবা এটা অসুখ অমুক হৈ আছে সিহঁতে মেডিচিন দি পেলাই যায়গে। অ বেমাৰ হৈ থাকে নহয় কিছুমানৰ কিছুমানে চকুৱেদি দেখা নোপোৱা হয়
অ এতিয়া মানে কি চব অ চব অঞ্চলতে কি তেনেকে চুপাৰ ভাইজাৰ থাকে তাকেই নেকি যেনে
চব অ অঞ্চল নহয় চব হয় হয় নিজৰ নিজৰ অঞ্চলতে অ ব্ৰাঞ্চ অফিচবোৰ আছেই সেই অফিচবোৰে বহুতখিনি থাকে কোনোবা এটা নিৰ্দিষ্ট জেগা লৈ পেলাই অফিচ থাকে অফিচাৰ অফিচৰ নিজৰ অধীনত মানে বহুত এটা মানে ফাৰ্ম থাকে প্ৰায় পোন্ধৰ বিচটা তাতে আকৌ।
তেওঁলোকৰ লগত মানে কণ্টেকট কৰিব লগা হ'লে কি অফিচলৈ যাব লাগিব?
হয় মোৰ মতে ডাইৰেক্ট অফিচত যোৱাতকে আগত মানে যোন কোনোবা যদি ওচৰে পাজৰে খোলা আছে তেখেতলোকৰ লগত এবাৰ গৈ পেলাই আলোচনা ৰচনা কৰিব লাগে যে কিমান খিনি কেপাচিটি খুলিলে ভাল হয় কাৰণ পঠম পঠম খোলা জাব অভিজ্ঞতা একো নাথাকিব কেতিয়া কি কৰিব লাগিব, কি নালাগিব, গতিকে ওচৰৰত মানে যদি কোনোবা তেনেকে
কোনোবা অ নাই আছে সুধিম বুলিয়ে ভাবি আছো মই মানে নাই তুমিও খুলিম বুলি কৈছিলা যে এ তাকে বোলো নাই তোমাৰ পৰা অলপ মানে জানি লও আৰু কিনে বস্তুতটো কৰিব লাগিব।
মই মোৰ লগৰ এজ তাত গৈ পেলাই ভালকে গৈ সুধিছিলো যে কিমান খিনি প্ৰথম যেতিয়া প্ৰথম হয় প্ৰথম যে তেতিয়া আমি খুলিময়া প্ৰথমতে আমি কিমানখিনি অ, কিমান খিনি ব্ৰইলাৰ আনিলে ভাল হব। নহলে মানে কি হঠাৎকে বেছি ঠিকে আনি দিলে আমি আমি নিজে নিজে কৰিব নোৱাৰিমগে ভালকে যদি চোৱা চিতাখিনি ভালকে কৰিব নোৱাৰো আকৌ কোম্পনী লছ। হবও।
লচ নিজৰো হব, মানে এতিয়া? তাকেতো ব্ৰইলাৰ খিনিতো যদি মৰি কৰি যায়, সেইটোতো আমাৰ তেনেকে কম্পেনীয়ে মানে আডাৰত কৰিলে সেইটো আমাৰ লচ।
তেতিয়া পইচাটো নাপাব ন গোটেই মাহটো যেতিয়া তুমি কষ্ট কৰি পেলাই হয়। গোটেই কষ্ট কৰি পেলাই শেষৰ দিনকেইটাত যদি কিবা? তেনেকুৱা যদি ব্ৰইলাৰ খিনি মৰি থাকে তেতিয়াহলে ইমান গোটেই মাহটো যেতিয়া লাগি কৰি পেলাই কষ্ট কৰি কাৰণ ৰাতিও হওক। লে এবাৰ দুবাৰ উঠি পেলাই ব্ৰইলাৰ খিনিক অকমান ইফাল সিফাল লৰাই দিবগে লাগে হয় কাৰণ এজেগাতে বহি থাকিলে সিহটোৰো বেমাৰ হৈ যায়। ভালকে পৰিষ্কাৰ কৰি ৰাখিব লাগে তেতিয়া বেমাৰ বিলাক নাহে হয় হয়। আকৌ গৰম দিনত মানে চৌবিছ ঘণ্টাই ফেন লগাই থ'ব লাগিব। ফেন, ফেন, ফেন ভাল।
ফেন লাগিব উম, অ, তাকেইতো গৰমতটো অলপ সেই বস্তুটো অকণ দিগদাৰ হয় ন, মানে? ব্ৰইলাৰৰ কাৰণে ব্ৰইলাৰ মুৰ্গীটোৰ কাৰণে মানে গৰমটোতো মানে অকণ অ। অসুবিধা হয় বুলি কৈছে মৰে বুলি কৈছে বহুতকে।
এতিয়া মই শুনা মতে অ, এটা বছৰত ছটা বা সাতটা বেচ। দিয়ে। তে ভালকে যদি একে কমেও যদি দুহেজাৰ কেপাচিটি অনা হয়, তেতিয়াহ'লে? কমেও ভাল এটা।
অ অ উম উম তাকেই উম কৰিব পাৰিলে ভাল আৰু সেইটো ব্যৱসায়টো উ উম।
এতিয়া বৰ্তমান নিবনুৱা সমস্যা কিমান হৈছে। সকলোতো যিমান খিনি পাৰো চেষ্টাতো কৰো চৰকাৰী, চাকৰি পাবলৈ। কিন্তু যদি চৰকাৰী, চাকৰিও চেষ্টা কৰি থাকো। আৰু লগতে?
নহয় কেতিয়াবা কিছুমান ক্ষেত্ৰত মানে অ ব্যৱসায়টোবেও তোমাক কেতিয়া বহুত? খিনি উপাৰ্জনৰ এই পথ হেৰি মুকলি কৰে দেই মানে ব্যৱসায় তুমি সৰুকে এটা যেতিয়া তুমি আৰম্ভ কৰিবা তুমি বেলেগ এটালৈ আকৌ কৰিব পৰা হয় যায়। বহুমানুহকে দেখিছে। বহুত উন্নত উন্নতি হৈছে ব্যৱসায় এটাৰ পৰা। আৰু মই এইটো ভাবিছো মানে কৰিব। পাৰিলেটো কমত ভলা আ তোমাৰ
আছে, আছে এতিয়া ভালকে এতিয়া মানে এই জুন, জুলাই, আগষ্ট এই তিনিমাহ অকমান, অকণমান যেতিয়া মানে বেছি গৰম হয় সেইকাৰণে মানে জেগাটো য'ত খোলা জেগাখিনি অকণমান ঠাণ্ডা, বা, গছ-গছনি। থাকিলে থাকিলে। ফাৰ্মখনন অকমান সেই তেনেকুৱা জেগাত থাকিব লাগে।
বা ফাৰ্ম খন বনাই-পেল বনাই থাকোতেই যদি গছ-গছনি অকন ৰুই দিয়া যাই চায়দে, চায়দে।
হয়, এতিয়া ফাৰ্মৰ লগত মোৰ মতে যদি? সৰুকে পুখুৰী এটাও থাকে তেতিয়াহ'লে আৰু বেছি ভাল। তাতো পুখুৰীতো যদি কেইটামান মাছ দি দিয়া। ব্ৰইলাৰ খিনি যেতিয়া কাৰণ ব্ৰইলাৰ খিনি অ চাফ চিকুণ কৰি পেলাই সেইখিনি ব্ৰইলাৰ যি দানা দিয়া হয় তাৰ পৰা যিখিনি লেতেৰাবোৰ ওলাই
ওলাব অ আকৌ তেনে পুখুৰীতটো থাকিলেতো হাঁহো পু়হিব পৰা যাব। সেইটোতে হয়নে সেইটো এটা সুবিধা উম তুমি ওচৰতে ফাৰ্মখনো চালা হাঁহকেইটাও চাই থাকিলা মাছ কেইটাও চালা।
হয় এতিয়া ইমান খিনি সুবিধা দিয়া। তাৰ পিছ পাছতো।
পাছত অ অ কৰিব পাৰিলে ভাল আৰু মই এইটো উম চিন্তা অ আৰু এটা ভাল উপাৰ্জন হয় সেইটো কাৰণে এইটো বস্তু ভাল দিয়া আৰু তোমাৰ তেনেকে কোনো তোমাৰ নিজা। পইচা তুমি তেনেকে সৰ খালী ঘৰটো বনাওতে যি এটা মূলধন লগালা। বাকী খিনিতো আৰু তেনেকে সেই কোম্পনীৰ পৰা দি থাকিব ন তুমি খালি উম মানে পালন হেৰি কৰিব লাগে পোহপাল দিব লাগে।
মই সেইটোৱে কৈছোঁ তুমি এবাৰ ধুনীয়াকে গৈ পেলাই ওচৰত। কাৰোবাৰ যদি আছে সুধি লোৱা ক'ত কেনেকে কি কৰিব।
অ' তেওঁলোকৰ তাতো নহলে এ ত মানে সেই কোম্পানীৰ কৰ্মচাৰ
থাকিবই ব্ৰাঞ্চৰ নাম্বাৰ থাকিবই, ল'ৰাবলাকৰ নাম্বাৰ থাকিবই কোনটো কেনেকে প্ৰথমে খালি কমৰ পৰা আৰম্ভণি কৰিব লাগে যাতে অ' হঠাৎ আমি যদি হঠাৎ। একো অভিজ্ঞতা নোহোৱাকে কৰি দিও
নোহোৱাকে কৰি দিও সেইটো এটা অসুবিধা হ'ব বা ইমানখিনি আমি চম্ভালিবও নোৱাৰিব পাৰো বেছি আনি ললে। সেইটোয়ে নে
সেই গতিকে এতিয়া কৰিব পাৰি। এতিয়া মানুহৰ নিজৰ ঘৰত থাকি সেইখিনি কাম কৰিব পাৰি।
কৰিব পাৰি অ' মই আকৌ তোমাৰ পিছত, পিছত আকৌ খবৰ কৰিম হা যেতিয়া মই মানে আৰম্ভ কৰিম আৰু। ঠিক আছে দিয়া হ'ব দিয়া উম। হ'ব দিয়া।